হেল্ল' অ', শুনিছোঁ, তুমি শুনিছা?
অ', শুনি আছোঁ দিয়া অকণ নেটৱৰ্কটো কিবা প্ৰব্লেম দি আছে নেকি?
অ', কাৰ মোৰ?
মোৰ ফালেহে দিছে বোলো।
অ', অ' নাই বাৰু মই শুনি আছোঁ।
কি কৰি আছা বুলো?
এহ, কাম কৰা কেইটা আছিলে মানে তাতে আৰু অকণ ইপিনে সিপিনে
অ', মই এই চাহ তাহ খালোঁ, খাই লৈ ল'ৰাক শুৱাই দিছোঁ।
অ'।
শুইছে যে বোলো ফোন এটা কৰি লওঁ বা তোমালৈ খবৰটো দি লওঁ।
উম, ভাত পানী বনাই হ'ল?
ভাত পানী বনোৱাই নাই ভাত খোৱা আমাৰ দেৰি হয়।
অ'।
এই চাহ তাহ খাই আজৰি হৈ লৈছোঁ হে।
অ', অ'। আমাৰ আমাৰ আকৌ ৰাতিপুৱা চাহ খোৱা হ'ল এজন এজনীকে ভাত খায় আৰু। এজন গ'ল সেনেকে এজন এজনকে খাব যে।
অ'। অ', অ', শুলে শুলে।
অ', এনে বাকী ঘৰৰ ভালেই ন?
উম, ভালে ভালে তোমালোকৰ
আমাৰো ভালেই খালি আজি মানে অ-অকণ গৰমতটো দিছে আৰু। ৰ'দটো নাই ৰ'দটো নাই যদিও মানে তাপটো দিছে অ'। উম, তাপতো দিছে ৰ'দ নাই যদিও।
উম, তাকেই। কি দি খালা চাহ।
মই চাহ ৰাতিপুৱা নাখাৱে, এইয়া জিৰা আৰু মেথি পানী খাও যে। তাৰপিছত সেনেকে থাকোঁ তাৰপিছত ৰাতি পূৱা মন গ'লে কেতিয়াবা ভাত খাওঁ আৰু কেতিয়াবা নাখাওঁ আৰু তেনেকুৱাই
অ'। অ', মই এনেই কেতিয়াবা, কেতিয়াবা বাৰু কাৎচিত দেই এনেই মোৰ হেবিট নাই বাৰু, গৰম পানীতে অকণ নেমু অকণ চেপি লওঁ আৰুওঁ অকণ।
গৰম পানী দি নেমু দি চেপি খালে মানে, ফেটটো কমে আৰু।
অ', ফেটজ কমে।
অ', সেইটোৱে মোৰ হয় মানে পি চি প্ৰব্লেম আছে যে উম সেইটো কাৰে মানে অকনমান, জিৰা পানী, চেনি মেথি, পানী চেনি খাই থাকোঁ আৰু মাজে, মাজে। মাজে, মাজে নহয় বাৰু, ৰাতিপুৱা খালি পেটত সেইটো খাওঁৱে।
অ'।
তুই আকৌ ঘৰটোো ৰহা মানে হা
মাহঁতে কি কৰি আছে?
মায়ে ভাত বনাব গৈছে আৰু।
অ, অ', কি কৈছিলা, কিবা কৈছিলা এতিয়া?
অ' বোলো তোমালোকৰ ঘৰটো ৰহাৰ ৰাস্তা লগতে পৰে নে, ভিতৰলে সোমাই যাব লাগে।
নহয়, অকণ ভিতৰলে পুৰণা চাৰআ
অ, অ'।
আমাৰ চাৰআলিত দুখন আছে, এখন চাই বুলি কয়, এখন পুৰণা চাৰিআলি বুলি কয়।
অ'।
আমাৰ ঘৰৰটো পুৰণা চাৰিআলি।
অ, অ'। আমি আকৌ কেতিয়াবা, ইপিনে ডাইৰেক্ট যাওঁগে যে,
অ', নতুন চাৰিআলি পাৰ হৈ আহি, পায় আৰু।
অ',। এ, এবছৰ মানে হ'ল চাগে, সেইপিনে যোৱাই নাই, মানে কেতিয়াবা ইপিনে আগতে ডাইৰেক্ট বাছ থাকোঁতে, ইপিনে নগাঁওলৈ ডাইৰেক্ট যোৱা গৈছিলে, এতিয়া ডাইৰেক্ট বাছ নাই যে, ঘুৰি যাব লাগে, আৰু তেনেকে দিগদাৰ হয় আৰু, সেইটো কাৰণে কেতিয়াবা যদি পাপা, বা খুৰাই এনে যাব লগীয়া হয়, তেতিয়াহে যোৱা যায় আৰু।
অ, অ, অ'।
এনে তেনেকে যোৱা নহয়, ভাঙি ভাঙি বহুত যাব লাগে যে।
উম, উম। উমু
বাকী, ইহঁত কি কামে, কামে আছে?
হা?
বাকী, চব বোলো কামে কামে আছে নে?
বাকি চব কামে, কামে মানে, মা গাটো বেয়া। গা বেয়া মানে এইয়া আ বাওঁ হাতখন অকণমান কিবা, গাঁঠিবিলাক বিষ হৈ আছে। ল'ৰাৰ লগতে বাকি চা। তাকো চোৱা হ'ব হয়, সেইকাৰণে বোলো আ কৰি থাকক দিয়ক তাৰ লগতে।
উম। ভাত-পানী বনোৱালে আজৰি হ'ব আৰু।
উম্ ভাত পানী বনা বনোৱা নাই বনামহে। এ, আমাক খোৱা দেৰি হয় ৰবা, এটা, দুটা এনেকুৱা বাজে।
উম, আপোনালোকৰ এটা দুটা বাজে। আমাৰ মানে কাম কৰা কেইটাক দিওঁতে দেৰটামান বাজে যে এতিয়া চাহ-তাহ খাই সিহঁতে, তাৰপিছত দেৰটামান বাজে তো বাজে তাৰপিছত আমাৰ, আমাৰ আইতা গৰু চৰু আনে। তাৰপিছত আমাক আকৌ পূজা-চুজা দিব লাগে যে তাৰ পিছত সেই খিনি কৰা লৈ মানে কেতিয়াবা দুটা, কেতিয়াবা তিনটা, কেতিয়াবা বেছি কাম থাকিলে চাৰিটাও বাজে।
অ'। সেইয়াই।
উম! বাকী, এইখিনতে, টাইমত যেনিবা, মই নাথাকোঁ। মানে এই কেইদিনমান মানে, আমাৰ মই যোনখন স্কুলত মানে, আগতে পঢ়িছিলোঁ। সেইখনত মানে, ক্লাছ টেনৰ মানে, এইয়া, মানে চাইন্সৰ পঢ়োৱা মানে, মানে, মাষ্টৰ নাই। এইকেইদিন মানে, ক'ৰবাত ট্ৰেইনিংলৈ গ'ল। তাৰ পিছত, কৈছিলে, গৰম বন্ধটো মানে, সিহঁতে এক্স এক্সট্ৰা ক্লাছ কৰে বোলে। তাকে, কৰি দিব দিছ দিছিলে। সিহঁতেও মানে, ইমান এটা গুৰুত্ব নিদিয়ে মানে, সেইটো কাৰণে, খং উঠে মোৰ! কিবা এটা বস্তু যদি, কৰিব লগা নিজৰে ভাল ন'! গুৰুত্ব দিব লাগে। অকমান, মানে এ, প্ৰধানে ধৰক, কেতিয়াবা ফোন মাৰি ক'ব! অ'! তুমি আহাচোন? ঘপকেতো, এনেকে ওলাই যাব নোৱাৰি ন'!
যাব নোৱাৰি, অ'! আগতেে ক'ব লাগে।
আগতে, কৈ থ'ব লাগে। এ, কেতিয়াবা-কেতিয়াবা মাজে, তেনে মানে, তেনেকুৱা কৰে যে, বিৰাট খং উঠি যায়, তেতিয়া।
অ'! সেইটো হয় বাৰু! মইয়ো গাভৰু থাকোঁতে কৰি কৰিছিলোঁ বাৰু ওচৰ স্কুলখনতে।
উম! এনেকে, ঘপককে ক'লেতো, চবপিনেও খেলি-মেলি হৈ যায়। উম! তাতে, বোলে ল'ৰা মানুহ, হাফপেনটো-স্পৰ্টিংটো পিন্ধিছোঁ, গ'লগৈ। সেইটো,
অ'! সেইটো বেলেগ, হয়, দিয়া। ল'ৰা মানুহৰ কোনো ভেজালে নাই ন'!
অ'! এতিয়া আমাৰ, পিৰিয়ডচৰ প্ৰব্লেম থাকে, ঘৰত কিবা হ'লে, সেইটো থাকে। তাৰপিছত মানে, এই ধেৰ আৰু। গাটো ধুইও আকৌ, লগতে যাব নোৱাৰিয়ে।
উম! এতিয়া, ছোৱালী হৈ আছা, অকনমান কম হৈ আছা। আকৌ, বোৱাৰী হ'বা! তাৰ পিছত, গোটেই ভাৰ ল'ব লাগিব, দায়িত্ব ভাৰ! সেয়াও আছে। উম! এতিয়া আমাৰ মানে, শাহুমা অকমান মানে, কি আৰু ডেকা হৈ আছে, কা, কাম-চাম কৰিব পাৰে। সেইটো কাৰণে, মই অকণ সুবিধা পাওঁ আৰু।
আৰু তাতে, তাকো সৰুটোকো চাই থাকিব পাৰে, যে। অ'!
অ'! সেয়ে, নকৰিলেও
নহ'লে, অ'! লাগিলে-লাগিলে, একো নকৰক বহি থাকি থাকিলেও হ'ল আৰু। তেনেকুৱা, অ'!
কৰিব পাৰোঁ যেতিয়া, হয়! তেতিয়া, খালি তাক, ৰক্ষা থাকিলেই হ'ল আৰু।
মানে, তাক অকমান চাই থাকিলে, বাকী খিনি ইপিনে, সোনকালে কৰিলেও হয়।
উম, তাকে।
এ, পোৱালিৰ পিছত, এজন লাগি থকা মানুহ লাগেই। তাতে, অকণ-অকণ ডাঙৰ হ'লে, আকৌ ইপিনে যাব, সিপিনে যাব, পৰিবহে।
উম! সেয়ে, তাক চোৱা, মানুহ এটা প্ৰয়োজন জানানে। একেবাৰে, তেনেকুৱা খালী এতিয়া, মাই তাৰ লগত থাকে কাৰণে, চিন্তা নাই আৰু। আকৌ, মাও গাটো এতিয়া বেয়া! মই বোলো, একো কৰিব নালাগে। মই বিছনা-চিছনা পাৰিকৈ, আজৰি হ'লো, কাপোৰ ধুলোঁ। বোলো, আপুনি খালী বাগৰি থাকক। তাৰ লগতে, সি সাৰ পালে মানে, মুখত মানুহ এটা, উম! মানুহ যদি দেখে, তেতিয়া আকৌ শুই থাকে। যদি মানুহ নেদেখে, তেতিয়াহ'লে, সি নুশুৱে আৰু।
অ'!
আৰু কিছুমান ল'ৰা ছোৱালী আছে, এনেকে ভোক লাগিলে মানে উঠি যায়, তাৰ পিছত আকৌ খুৱাই দিয়াৰ পিছত আকৌ লগতে টোপনি যায়।
উম।
আৰু কিছুমানটো আছে, কিবা মানে টোপনিতে খাই থাকে যেনিবা।
অ', সেয়া। আমাৰটো ধৰা সে, সেয়া কাণ্ড, ধৰা চকু মেলি চালো নহয়, যদি মাক বা মোক বা ঘৰৰ কোনোবা আৰু। দেখা পালে, তেতিয়াহ'লে সি আকৌ চকু মুদি শুই থাকিব। যদি দেখা নাপালে তুমি আৰু নেক্স টাইম শুৱাব নোৱাৰা, অ' সেয়া কাণ্ড। এইটো কাৰণে মাক কৈছোঁ, শুই থাক, উম। সেয়া।
বাকী সেইপিনে, কি চলি আছে এইকেইদিন।
বাকী কি ক'ম আৰু, কাইলৈ এক্সাম অলপ আগত কিতাপখন চালো।
উম।
ৰাতিপুৱা মানে অলপ আগত মানে ৰাতিপুৱা শুৱাৰ পৰা উঠি সি উঠা নাছিল যে টিকলাটো, তাৰ পিছত মই সেই কিতাপখন অকন চাই পেলাই বাচ আৰু মানে কি হয় আমাৰ ৰাতি বাচনটো আউখালি থৈ দিওঁ।
অ'।
ভালকে এতিয়া দিনত ধোৱা নিচিনা, ধোৱা নাযায় ন'। যিমানে নোধোৱা তুমি, অ'। সেইকাৰণে মানে ৰাতি আউখালি থৈ দিওঁ, তাৰপিছত ৰাতিপুৱালে ধুনীয়াকে ধোওঁ আৰু গা পা ধোৱাৰ আগতে, সেই তেতিয়া এই, প্ৰথ এ চাৰে পাঁচটা মানত সাৰ পাইছোঁ নেকি। কিতাপখন এনে অকণ চালো, কাইলৈ এক্সাম আছে যে মোৰ।
কালি কেইটা বজাত আছে।
মোৰ দেৰতাৰ পৰা আছে, দেৰতাৰ পৰা চাৰে চাৰিটা লৈ।
অ', কিমান মাৰ্কৰ হয় তোমালোকৰ। অ', কিমান মাৰ্কৰ হয় তোমালোকৰ।
মোৰ হাড্ৰেডে হয়, চেভেন হাড্ৰেড মানে, হেৰিখন মিলাই এছাইনমেণ্টখন মিলাই হয় আৰু। এছাইনমেণ্ট ধৰা যদি থাৰ্টি হয় অ', সেয়া পেপাৰত হ'ব ছেভেনটি, এনেকুৱা আৰু।
অ', অ', তেনেকুৱা, আকৌ ইণ্টাৰনেল মাৰ্কচ আকৌ থাকে যে।
হেল্ল'।
তোমালোকে এম এ, হেল্ল'।
অ, অ',
বোলো, তোমালোকে এম এ কেইবছৰ কৰিব লগা হৈছে?
দুবছৰ।
অ', এতিয়া আকৌ, গ্ৰেজুৱেটটো যদি চাৰি, অ' মানে, এ এতিয়া পৰা মানে এনেকুৱা কৰিছে, যদি চাৰিটা বছৰ যদি তোমালোকে ধৰক গগ্ৰেজুৱেটটো কৰা, তেতিয়া এবছৰ এম এ টো কৰিলেও হয়, বা তিন বছৰ কৰি পেলাই, ইপিনে দুবছৰ কৰিব পাৰি। অ', এনেকুৱাও ওলাইছে।
উম।
এনে মেজৰলৈ পঢ়িছিলানে তুমি?
হা?
মেজৰ লৈ পঢ়িছিলা নে তুমি?
অ', মেজৰ লৈছিলোঁ আছামিছতে।
আছামিছত?
অ', আছামিছ।
অ' ভালে নহ'লে।
এতিয়াও মোৰ আছামিজতে আছে, মানে আছামিজৰ হেৰি লৈছো।
অ'।
উম। জানো আৰু আমাৰ কি হয় আৰু। এনেই ইয়া কি বুলি কয় অনাৰ্ছটো পাবলৈ কিমান পাৰ্চেণ্টেজ লাগে কিবা জানানে?
সেইটোহে মই গম পোৱা নাই ৰ'বা।
অ'। থাকে, কিছুমানলৈকে চেভেনটি ফাইভ পাৰ্চেনতেজ লাগে।
উম। কিমানত লাগে, এতিয়া আমাৰ ইয়াত পোৱা নাই, মানে বৰ্তমানলৈকে কোৱা হোৱা নাই কিমান হয়।
উম। এনেই সদায় যোৱা জানো কলেজ?
নাই নাযাওঁ নাযাওঁ, মোৰ প্ৰাইভেটহে ৰেগুলাৰ নহয়।
উম। আমাৰ আকৌ প্ৰেক্টিকেল চেকটিকেল আছে, যাবই লাগে, এতিয়া যেনিবা ডিগ্ৰীতটোহে পঢ়ি আছো।
অ'।
পিছলে কি হয় আৰু নাজানো।
অ'। মোৰ মোবাইলটো অকণমান প্ৰব্লেম দিছে মানে।
হেল্ল'।
হেল্ল
হেল্ল', হেল্ল'
অ' দিয়া, হ'ব দিয়া, ৰাখো হা।
অ' অ' হ'ব দিয়া।